উ
হেল্ল', অ, এই শুনিছো।
কি খবৰ ভালে আছা?
আহ, ভালে আছা? অ'। এ কি কৰিছা?
চমল নাই নেকি?
হেল্ল', কি কৰিছা বোলো এতিয়া?
এ আছো তোমাৰ কামতে আছো।
কামতে আছা আজি মই মোৰ কামৰ জেগাতে আছো বৰ্তমান।
অ',
অ, টিফিন খালা ভাত পানী?
নাই- নাই হোৱা নাই আহোতে ভাত খাইছে এতিয়া নাই খাব।
নাই খোৱাদা
উম, এক নাই - এক বাকী বোলে গৰমটো কেনেকুৱা?
পুৰা দিছে গৰম একদম ওলাব পৰা নাই।
উম,
সেইপিনে সেইপিনে দিছে আনি অ
মই এইফালে পুৰা ম তোমাৰ গৰমটো বাঢ়ি গৈছে বোল বহত। উম,
মই মই নাথাকোঁ আজি, মই দিনত থাকো ৰাতি কোনো নাথাকে।
মানে কি হৈছে তোমাৰ আজিকালি মানে ৰিস্ক লব নোৱাৰা হৈছে। মানে এতিয়া চোৱা, তোমালোকৰ তাত ৰ'দ দি থাকিব আমাৰ ইয়াত বৰষুণ দি থাকিব। তেনেকুৱা মানে, বতৰটো মানে কোনো ঠিক নাই মানে কোনোবা টাইমত পটকে বৰষুণ দি দিব এটা টাইমত পতকে একদম সাংঘাটিক গৰম দি দিব এনেকুৱা মানে।
অ'।
আৰু এফেক্টটো মানে কি হয় চব গৈ পিনি তাতে পৰেগে।
অ, খেতি অ, খেতি কৰি হ'লগে।
খেতি কৰি তোমাৰ হ'লগে বাৰু দেই। উম, হল হল। বাকী মানে কি হয় বতৰটো খেলি - মেলি কৰি থাকিলে অলপ বেয়া আৰু তোমাৰ। অ' মানুহবৰে এই জ্বৰ জ্বৰ চ্বৰ তোমাৰ খুব হৈছে এইকদিন।
জ্বৰ হ'বই এইকেইদিন আৰু তোমাৰ এই বতৰটো এদিন ৰ'দ দিব।
জ্বৰো হয় বা মই গম পাইছো কিন্তু এইদিন মানে তোমাৰ সাংঘাটিক হৈছে মানে সাংঘাটিক হৈছে। মানে তোমাৰ উম বহুত দিন মানে বহুত দিন লৈকে মানুহ পৰি আছে মানে। ভাল নোহোৱা হৈছে চবতকে।
উম, তেনেকুৱা হৈছে বাৰু এতিয়া মানুহ খুব জ্বৰ পানী হ'বই এইটো ছিজনটোৱে তেনেকুৱা।
উম, সেইটো চ খালি অলপ। বেছি হৈছে বেমাৰ চেমাৰ মানুহৰ এইবিলাক বতৰ প্ৰভাৱ লগতে মানুহে। এ নিজে মানুহে মানে একচুৱেলি নিজে- নিজে কৰি লৈছে এইবোৰ ন নিজে কৰি লোৱা বস্তু।
নিজে কৰি লোৱা বস্তু।
গছ- চছবোৰ কাটি পেলাইছে। খোৱা বোৱা হলে সেইটো তেনেকুৱা হয় উম সেইটোতো খোৱা বোৱাত। খেলি মেলিটো হয় হয় সেইটোতো তোমাৰ খাদ্যৰ ওপৰত কথা। এতিয়া মেইন থিং টো হৈছে বেমাৰ চেমাৰ নাহিবই মানুহে যদি গছ চছ কাটি ধ্বংস কৰে। যিবিলাক বস্তুেই মানুহক উপকাৰ কৰে সেইবিলাক বস্তু যদি মানুহে কাটে কাটি চিঙি নষ্ট ধ্বংস কৰে অভিয়াচলি প্ৰভাৱ পৰিবই না।
উম, পৰিব অ হয় বাৰু। সেইটোতো প্ৰভাৱ পোৱা চিঞ'ৰ আৰু।
চাব লাগে।
চাব লাগে আৰু মানুহে অলপ গছ চছ কমকৈ গছ পুলিও ৰুব লাগে।
এতিয়া তুমি দেখিছা নেকি ইউৰোপৰ কেনেকুৱা বাঢ়িছে কেনেকুৱা গোটেই ৰাস্তা গলি
সেইটোৱে অ, আহিছে আহিছে সেইটোৱে এইবিলাক প্ৰদূষণ, এইবোৰ মানে কি আৰু, টেকন'লজি বাঢ়ি গৈছে না টেকনলজি বাঢ়ি গৈছে প্ৰভাৱ পৰিছে।
তুমি বহা মই গৈ থাকোঁ।
অ',
মানে টেকন'-টেকনোলজিবোৰ বাঢ়ি গৈছে না।
টেকনলজি বাঢ়ি গৈছে অ, এতিয়া ইউৰোপত একদম চিমেণ্ট হেৰি নহ'লে তোমাৰ এ চি নহ'লে থাকিব পৰা নাই মানুহ।
উম,
তুমি ভাল চেন্দুল গলি গৈছে ৰাস্তা গলি গৈছে।
অ', তোমাৰ গলে কি পৰি নো তোমাৰ মানে কি হৈছে মানুহে ইউৰোপত, এই ইউৰোপৰ নিচিনা তোমাৰ দেশত তোমাৰ টেকনলজি টো থাকি আগবঢ়াই ন, টেকনলজিৰ ক্ষেত্ৰত আগবঢ়াই। টেকন'লজিৰ ক্ষেত্ৰত আগবঢ়া বা মেচিনাৰী এইবোৰ তোমাৰ মেকানিকেল সেইবোৰ ক্ষেত্ৰত চব আগবঢ়াও চ', যিমান আগবঢ়া হলেও মানে নেচাৰ নেচাৰৰ আগত কোনোও যাব নোৱাৰে বুজিছা নে নাই। বুজিছা না নাই। যিমানে, যিমান ডেভলপমেণ্ট নোৱাৰী নোৱাৰী। যিমান ডেভলপমেণ্ট কৰিব তাক ডেভলপমেণ্ট কৰিলে নহ'ব মানে। এইটোও চাব লাগিব যে নেক্সট জেনেৰেশ্যনৰ কাৰণেও চিন্তা কৰিব লাগিব যে মানে কিবা এয়াৰ পলিউচন হ চেন বা তোমাৰ গাত তোমাৰ গছ গছনি ৰুইছে নে নাই, সেইবিলাকো মন দিব লাগিব। আজি মানে অণি মাত, অ' অণি মাত তোমাৰ একদম ডাঙৰ-ডাঙৰ ইণ্ডাষ্ট্ৰি, তোমাৰ এই ডাঙৰ-ডাঙৰ তোমাৰ ফেক্টৰী ধৰি লক, হম। যান বাহন বেছি হৈছে তোমাৰ তোমাৰ আজিকালি আৰু কি আৰু দামী-দামী গাড়ী বনাইছে তোমাৰ, ডাঙৰ-ডাঙৰ ফেক্টৰী আহিছে। আজিকালি চব মানুহে, মানুহে কাম, মানুহে কৰা কাম উম নাইকিয়া হৈছে তুমি চাবাচোন, কাৰণ মেচিনোৰী কাম বাঢ়ি যোৱা নাই জানো।
অ' মেচিনেৰী গাম বাঢ়ি গৈছে মানুহ মানে ৰ, কোৱা
সেইটোৱে, ‌এতিয়া কেইদিনমানৰ, এতিয়া কেইদিনমানৰ আগত তোমাৰ তেল চেল নাটনি হৈছিলে।
অ' তেল নাটনি হৈ গৈছিল, এইবোৰ যুদ্ধৰ কাৰণে হৈছে।
অ', যুদ্ধৰ কাৰণে হৈছে, সেইটোয়ে কৈছো, সে যুদ্ধ যদি, মানুহে যদি যোন বিলাক বুজি যুদ্ধ কৰি থাকে, যুদ্ধ কৰিলে
যুদ্ধ কৰিলে লাভ নহয়।
যুদ্ধ কৰিলে লাভ নহয়, তাতকে যদি সেই যুদ্ধৰ যিবোৰ প্ৰভাৱ পৰিছে ন তাৰ পৰা উলোৱা এই বিষাক্ত বহ হোৱা, গেছ, তাৰপিছত, তাত ফুটা বম মানুহৰ মৃত্যু হৈছে তোমাৰ নেচাৰকো এফেক্ট কৰিছে না।
কৰিছে অ,
যুদ্ধ স, এইবিলাক যুদ্ধ চুদ্ধ সামৰি যদি নেচাৰটোৰ ওপৰত অলপ যদি গুৰুত্ব দিলেঁতেন, চব দেখবো মিলি মেলি এতিয়া বহুত মানে ডেভেলপমেণ্ট হলতে গম পোৱা নাই।
অ', ডেভলপ হ'ল তাত, বহুত ডেভলপ হ'ল তাত।
তেতিয়া মানে কি হল তাৰ মানে মানুহে আগ বাঢ়িব পাৰিলেতেনব ফালৰ পৰা পইচা টকা পইচাও অৰ্জন কৰিব পাৰিলেতেন আৰু তোমাৰ নেচাই নেচাৰৰ ক্ষেত্ৰতো মানে অলপ চকু দিব পাৰিলে।
পাৰিলে হেতেন টো।
সেইটোয়েতো, এতিয়াও মানে এখন দেশে আন দেশৰ দেশ আক্ৰমণ এখন দেশে আন এখন দেশ আক্ৰমণ, সেই তেতিয়াহ'লে কি হ'ব মানে, তাৰ ওলোৱা বিষাক এ মানে কি আৰু তাত পুটা বম-চম গুলি বাৰুদে ধোঁৱা বিষাক্ত ধোৱা ওলাব না, সেইটো আকৌ তোমাৰ নেচাৰত মিলি, তুমি আৰু আকৌ তেওঁলোককে মানে, যোনে মানে এইটো সৃষ্টি কৰিছে সিহঁতকে এফেক্ট কৰিব না। লগতে যিন কেইখন দেখেই কাৰণে তোমাৰ যু যুদ্ধ কৰিছে অকল হেৰি মানে সেই দুখন দেশৰ এফেক্ট কৰিব সেইটো কথা নহয় ন। বাকীখন দেশৰ এতিয়া চোৱা আমাৰ এতিয়া চোৱা আমাৰ ভাৰততে, আমাৰ ভাৰততে এতিয়া তেলৰ নাাটনি হৈ গৈছে।
নতুন গৈছে পাই চ কি চ গৈছ
এতিয়া তেলৰ দাম বাঢ়ি গৈছে বা তোমাৰ গেছৰ দাম বাঢ়ি গৈছে। এইবিলাক মানে এই যে কাৰণ মানুহে এটা সৰু বস্তু পৰাই মানে বহুত ডাঙৰ সমস্যা হৈ যাব পাৰে। সেইকাৰণে মানুহে চকু দিয়াতো ভাল আৰু।
চকু দিয়াতো ভাল আৰু। হয় বাৰু হয় ব
মিছা মিছা কৈছো নেকি মই। ঠিকে কৈছো নাই বাৰু অ, অ। এতিয়া তুমি মই সেইটো কথা ভাবিছো বাট সেইটো যদি চব মানে আমাৰ দেশৰে হওক বা আনে অন্যখন দেশৰে হওক চবেই যদি সেই কথাবোৰ ভাবিলেহেঁতেন। ভালকে।
তেতিয়া ইমান চিন্তা নাছিলে।
চিন্তাধাৰা যদি আগবঢ়া হ'ল হেতেন।
উম, ভালে আছিলে কিবা এটা কাম কৰিবলৈ গ'লে হেৰি সেই তোমাৰ
সেইটো সেইটোইটো। এ শুনা, এতিয়া আমই ভাৰতবৰ্ষত মই বেলেগ দেশৰ কথা কব নাযাও আৰু ভাৰতবৰ্ষত এতিয়া কোনোবা এটা জেগাত তোমাৰ কিবা এটা ফেক্টৰী এটা বনাইছে। বা ইণ্ডাষ্ট্ৰি এটা বনাইছে সেই ইণ্ডাষ্ট্ৰি টো বনোৱাৰ আগত ফাৰ্ষ্ট থিং এইটো চাব লাগে। এইটো কথা মানে কিমানটো টকা অৰ্জন কৰিব পাৰি বা কিমানতটো লাভ হ'ব। অ, প্ৰফিট হ'ব। এইটো কথা মানে ভাবিলে নহব এইটো ভাবিব লাগিব যে আমাৰ এইটো বনাম এতিয়া চ' এইটোৰ পৰা নেচাৰত কিবা এফেক্ট কৰিব নেকি? হেল্ল' শুনিছা নাই। মানে নেচাৰত কিবা এফেক্ট কৰিব নেকি সেইটো চাব নেচাৰত কিবা এফেক্ট কৰিব নে চাব লাগিব বুজছানে
অ' চাব লাগিব।
আহ, তোমাৰ এতিয়া চোৱা তুমি এতিয়া কাম কৰি আছা নুমলী গড়ত কাম কৰি আছা ৰিফাইনেৰীত তাত গছ চছ মানে কাষে আশে পাশে। থকা জেগাবোৰত গছ চছ ৰোৱাটো মানে নুমলিগড় সেটো কাম আৰু।
অ, সেইটো কামৰ কৰিছে বহুত কাম তেনেকৈ।
পৰিছে বাৰ বাট মানে উম অকল ডেভলপমেণ্টটো চিন্তা কৰিলে নহ'ব মানে। তাৰ মানে এই নেচাৰটোৰ কথা চিন্তা কৰিব লাগিব।
কৰিব লাগিব বুজিছা।
অ',
এতিয়া হেৰি তোমাৰ সেই তিয়া থানল প্লানটো দেখিচালনে নাই বাৰু।
অ, মেঘালয় অ এইটো চোৱা তুমি এতিয়া মেঘালয় কথা কৈ এই থান
পলিচন কৰিছে সিহতি এইটো আগতে ভাবি লোৱা নাই যে আমাৰ আমি অকল অ' মাত্ৰ মানে টকাতো কথা ভাবিছে বা মানে কিমান ডেভলপমেণ্টৰ কথা ভাবিছে সেইটো এইটো কথা ভবা নেচাৰটোৰ কথা ভবা নাই মই চবফালে ভাবিব লাগিব।
আৰু ভাবা চব
উম, অনলি মানে অকল ইণ্ডাষ্ট্ৰিটোৰ কথা ইণ্ডাষ্ট্ৰিটোৰ কথা কিমান লাভ হ'ব কফিট হব সেইটো কথা ভাবিলে নহব মানে চব ফালৰ পৰা ভাবি চাব লাগিব।
ভাবি চাবা লাগিব অ,
এয়া তুমি মই যদি কাইলৈ এটা ফেক্টৰী খলি ল'ব পাৰিলহৈ এয়া তুমি মই যদি কাইলৈ বা পৰহিলৈ কেতিয়াবা যদি এটা ফেক্টৰী খলো? তেতিয়া হ'লে আমিও চাব লাগিব যে
অ' আমিও চাব লাগিব পৰিৱেশৰ কথা, অ'।
অ' কিবা এফেক্ট হব নেকি? সেইটো কথা, ভাত খোৱা নাই খাম।
হৈ যাব তিতি
হয় বাকী। এতিয়া বন্ধ কৰিছে বাৰু এইবোৰ তোমাৰ কাঠফালা মিল বোৰ বন্ধ কৰিছে, ভাল কাম কৰিছে বহুত। গম পাইছা নাই, নিউজটো পাইছা নাই?
বন্ধকে ভাল অ,
ঠিক আছে বাৰু দিয়া ৰাখিছো এতিয়া, বন্ধ কৰিছে বন্ধ কৰিছে, চব মেলবোৰ মে অ এতিয়া, বাৰু ৰাখিছো।
বহ ৰাখ